হেল্ল'
হেল্ল'
হেল্ল'
অহ হেল্ল' শুনিছনে হেল্ল মই শুনি আছো উ মই শুনি আছো আ আপুনি ভলিউমটো বঢ়াই লওকচোন
শুনি আছোঁ কওক
হয় আপুনি ফোন অ কথা মই মিছ কল এটা পাই আপোনালৈ ফোন কৰিছোঁ
অ মই মানে কেক এটা অৰ্ডাৰ দিবৰ কাৰণে আপোনালৈ ফোন কৰিছিলোঁ
অ হ'ব বাৰু অ কেতিয়ালৈ লাগিব
অঁ কেকটো মোক কাইলৈ লাগিছিলে
অ ঠিক আছে হ'ব
অঁ তাকে দামবিলাক কেনেকৈ বাৰু
দামবিলাক আপোনাৰ আধা কেজি কেকটো পাঁচশ টকা লওঁ আৰু এক কেজি কেকটো এহেজাৰ টকা লওঁ মই আৰু সৰু চাৰ্জৰো আছে
বাৰু হাফ কেজি কেক এটা লাগে আধা কেজিৰ
অ আপোনাৰ এই বেকগ্ৰাউণ্ডত কিবা শব্দ আহি আছে খৰ খৰ খৰ খৰকে
ফেনৰ আৱাজ চাগে
অ অ অলপ চলপ আহি আছে উ হ'ব দিয়কোন শুনা পাইছো বাৰু
ঠিক আছে হয় কওকচোন এতিয়া কেকটো আপোনাৰ মোৰ আধা কেজি কেক এটা লাগিছিলে কালিলৈ
অঁ পাঁচশ টকা হ'ব
পাঁচশ টকা হয় তাকে শুনিলোঁ আপুনি কেক বহুত ভাল বনায়
কোনে জনালে আকৌ নো
অঁ মোক সেই লগৰ এজনে ক'লে সেইটো আপোনাৰ পৰাই ল'বলৈ
আহ অ
বাকী আপুনি ক'ৰবাত শিকিছিল নে
অ শিকিছিলো মই মই ব গৰাকীৰ তাত শিকিছিলো। যোৱা এবছৰ মানে হ'ল মোৰ কে এনেকে বেচা। ন শব্দ আহি আছে বৰ।
শব্দটো আহিবলগীয়া একোৱেই নাই ওচৰে পাঁজৰে
অ হ'ব দিয়ক কছ হৰি কি
অ বেলেগ দিনা মানে কি হয় আমাৰ ঘৰৰ ওচৰতে সৰু সৰু ল'ৰা ছোৱালীকেইটামানে ঢোল শিকি থাকে।
অ নাই নাই ঢোলৰ শব্দ নহয় মানে ফোনটো স্পকাৰটোৰ ওচৰত কিবা খৰ খৰকে শব্দ শুনিছিলো মানে সেইটো কাৰণে
অঁ মইতো ফেনখনো বন্ধ কৰি দিলোঁ
অ এতিয়া নাই আহা দিয়ক
অঁ মই কি কৈ আছিলোঁ অঁ ঢোল শিকি থাকে। বুজিছে এই বিহুৰ সময় আজিকালি একেবাৰে ল'ৰা ছোৱালী ল'ৰা ছোৱালীবিলাকে মানে নতুন নতুনকে ঢোল বজাবলৈ শিকিছে। তাকে সিহঁতে মানে এ দিনতটো ঢোলে বজাই থাকে আৰু তাতে
হু উ উম আপোনাৰ সদায় বিহু বিহুৱে লাগি থাকে আৰু তেন্তে
একেবাৰে আৰু তাতে আকৌ অসমীয়া মানুহ হৈছে অলপ বিহু বিহু লাগিলে ভালো লাগে দিয়ক
তাকে মই আপুনি সুধিছিলে ন ক'ত অ মই বা গৰাকীটা শিকিছিলো মানে মোৰ এবছৰ মানেই হ'ল কি বনাই বেচা এ মই একচেলি বেচো বুলি শিকা নাছিলো? মানে এনেই চখ আছিলে আৰু সেইটো কাৰণে শিকিছিলোঁ তাৰপিছত মোৰ ছোৱালীজনীৰ। জন্মদিন আছিলে। ত পিছত এই তাই জন্মদিন বুলি কেক এটা বনাইছিলো সেই বনাই এনেকে ষ্টেটাচ লগাওতে কোনোবা কোনবি দেখি সুধিলে কেক বেচা নেকি কোননো? এতিয়ালৈকে বেচা নাই মই এনেই বনাইছোঁৱে মোৰ ছোৱালীজনীয়ে লছৰ কৈছে খুব সুন্দৰ হৈছে তেওঁলোকে অৰ্ডাৰ দিব বিচাৰে সেই তেনেকেই আৰম্ভ হ'ল আৰু আৰু লগৰবিলাকেও সহায় সহযোগিতা কৰিলে তেওঁলোক ক এইবিলাক এটভাৰটাইচ কৰিবলে মোৰকে কয় আৰু এনেকে বনাই বনাই এবছৰ পাৰ হ'ল
আপোনাৰ মানে ছোৱালী এজনীও আছে
হয়
অঁ তাই কি বচোন
তাই দুবছৰ হৈছে
অঅ
আপোনাৰ ল'ৰা ছোৱালীক
মোৰ চাৰিটা ল'ৰা আছে
অ কিমান ডাঙৰ তাহতি
এটাই মেট্ৰিক দিছে এটা ক্লাছ এইটত এটা ষষ্ঠ শ্ৰেণীত আৰু এটা চতুৰ্থ শ্ৰেণীত পঢ়ি আছে
উ ভালেই বাকীখোৱা বোৱা কৰিলে ভাত খালে
খোৱা বোৱাহে ভাত পানী খাই কৰি দিওঁকাই তাকে বোলো আপোনালৈ ফোনটো লগা মই আকৌ আপোনাক সেই আপুনি যে কে'ক বনাই মানে একেবাৰে গ'ল নাপাৰ লগৰ এজনে যেতিয়া ক'লে মই তেতিয়া ভাবিলোঁ অঁ চিনাকী মানুহে কে'ক বনাই মই আজিলৈ অৰ্ডাৰ দিয়া নাই
হ হ
সেইটো কাৰণ পটককৈ আৰু জন্মদিনটোও আহিল বো ভাবিলোঁ নাই এইবাৰ কেক মই আপোনাৰ হাতে খাম আৰু
জন্মদিন কাৰ
জন্মদিন মোৰ সেই কয় ভাইটিয়ে তাৰে
অহ
আৰু কওক বাকী খবৰ খাতি কেনেকুৱা
উম ভালেই বাৰু কিদন অকণমান ব্যস্ততাৰী গৈ আছে দিন বিলাক এই কেকৰ অৰ্ডাৰো মোৰ আহি আছে এ আজিও আপুনি ফোন কৰ অলপ আগতে মই কেক এটা বনাই ৰা দিছোহে উম অকণমান বহি জিৰণি ল'ব লৈছিলও তেতিয়া আপুনি
আচ্ছা আৰু এটা কথা কধো আপুনি বাৰু এই পিঠা পনা এইবোৰো বনায় নেকি
পিঠাপুমা বনাও
অ তাতে বহাগৰ মাছ যে অলপ পিঠা পনাও লগা হৈ আছিলে
অ মই অৰ্ডাৰ লোৱা নাই এতিয়ালৈকে কিন্তু লাগিলে বনাই দিব পাৰো
মোক সেই পিঠা পনা অলপো বনাই দিব
অ নিশ্চয় অহ কি কি কি পিঠা লাগিব আপোনাৰ
বিহুততো আৰু তিলপিঠাটোৱেই জনা যায় বিহু বুলি ক'লে তিলপিঠা বৰপিঠা তিলপিঠা বৰপিঠ সেইোৱাই আৰু
অ' হ'ব মই বনাই দিব পাৰিম বাৰু
উম!
আপোনাক কেতিয়ালৈ লাগে জনাব তেতিয়া মই সেইটো মতে বনাই কৰি পেকিং কৰি থৈ দিম আপোনাক তাৰপিছত কৈ দিম আৰু লৈ যাবলৈ
ঠিক আছে।
ভাত কিহৰে খালে আজি?
ভাত মই আজি নিৰামিষ খালোঁ।
অ'
আপুনি
আমাৰো নিৰালিষে আছিলে চয়াবিন ভাজি বনালোঁ। দালি ভাত তেনেকে আৰু আৰু আচাৰ ললো আমলখি আছা
বিহু চাবলৈ এইবাৰ ক'তো যোৱা নাই নেকি
বিহু চাবলৈ নাই তেনেকে যাম লাহেকে স কাম কাজ বিলাক কৰি হলেহে পিঠা পনা বনাব আছেই
ওচৰে পাঁৰে মুকলি বিহু মেলা এইবিলাক পতা নাই নেকি আপোনালোকৰ
পাতিছে মইহে যাব পৰা নাই মোৰ সময় মিলাই নাই ওলাই যোৱাকে
এই আজিকালি পাছে মেলা সংস্কৃতিটো অলপ কমিছেই মুকলি বিহুটো হয় কিন্তু আগৰ দৰে নোহোৱা হ'ল
অহ
মেলাবিলাকো আগৰ মেলাবিলাক বেছি ভাল আছিলে আজিকালি ইমান নোহোৱা হ'ল সেই মেলাৰ নামত যি জাগীৰোদত পৃথিৱীৰ মানে শেষখন যিখন জোনবিল মেলা হয়। য'ত বিনিময় প্ৰথাটো আছে খন মেলাই যি অলপ মানে মেলা মলা লাগে আৰু বাকী সৰু সুৰা মেলাবিলাক মানে দোকান তিনি দুই তিনিখন বহে আৰু বাকীতো একোৱেই নাই
উম!
মুকলি বিহুটো মুকলি বিহু বিহু নালাগা হ'ল
হয় দিয়ক মোৰ তেনেকে চোৱাই নহয় গম পাইছে মোৰ তেনেকে মানে এ মোৰ সময়ে নিমিলে বহুত কম চোৱা হয় মুকলি বিহু বা মেলা চেলাবলাকৰ তাকে এইবাৰ ভাবিছোঁ যদি পিঠা পনা খিনি ভাল হয় তেতিয়াহলে মেলাতে বেচিব পৰা যাব নেকি কিবা চাব লাগিব মই সুধি মেলি কেনেকে কি কৰে আপোনাৰ আছে নেকি কোনোবা চিনাকি চিনাকাকী
তেনেকুৱা চিনাকী নাই বাৰু পাৰিব আপুনি মেলা দোকান দিব
মানে কিবা কিবা দৰকাৰ হয় নে কি পাৰ্মিশন মই গম নাপাওঁ
অ' মেলা কমিটিৰ পৰা চাগে আপুনি কিবা এটা পাৰ্মিশন ল'ব লাগিব নোলোৱাকিনো কেনেকৈ হ'ব
তাকেই বাৰু হ'ব দিয়ক ময়ো কাম কৰোগে
ঠিক আছে বাৰু মই আপোনাৰ পৰা পিঠাখিনি আনিমগে আপুনি বনাই হ'লে মোক ফোন কৰি দিব কেকটো কাইলৈ চাৰিটামান বজাত ল'বলৈ যাম।
উম, ঠিক আছে হ'ব দিয়ক। মই বনাই কৰি থৈ দিম আপোনাক জনাম হৈ গ'লে।
উম, উম। ঠিক আছে।